হেল্ল'।
হেল্ল' অহ কি কৰি আছে।
এয়া আছো। তাঁত এখন বাতি কৰিছো তাঁতত লাগি আছোঁ।
অহ ভাত, পানী খালে।
খালো তই কি কৰিছ।
মই এয়া এনে আছো
অহ অহ ভাত খালি
ভাত খালো অ বৰ্তা বেমাৰ ভাল পাইছে নাই
বৰ্তা বেমাৰ ভাল অকমান হৈছে
অ কালি ডক্তৰে কি বুলি ক'লে
ডক্তৰে এইবোৰ কিবা কিবি দিছে দব পাটি
অ তাকে অলপ বাচি খাব লাগিব আৱ বাচি খাবলৈ দিব তাকে অলপ
অ বাচিয়ে খুৱাই আছো তাকে বইল চইল বোৰ নাখাৱ আৰু কি কৰিবি
তাকে হে
খালেহে ভাল নাখায় আক
উম
ভাত কিহেৰে খালি
ভাত হে মটৰ মাহ আলুগুটি ঘুগুনি বনাইছিলে আচাৰ হে
উম উম মা কলৈ গ'ল
মা ঘতে আছে
কি কৰিছে এপাক ওলাই আহিব পৰা নাই মই তাঁত বাতি কৰিছো
উম নাই আজইয়ে নাই ওলাই যাবলে
এহ আজৈয়ে নাই একেবায়ে
উম
উম আহিবি তাঁত বাতি কৰিছো চলাবলৈকে বতৰ এইটো আউ
কালি কালি মু যি গতি
কি গতি
এ বপৌ এজনীয়ে তাঁত বাতি কৰিছিলে আউ সুখন তাত কেইদিনমানৰ আগতে কৰিছিলে তাৰপা থাকিলে চলাবলৈ কালি আইও ৰ'দ চেঙা যি কোনো নাই অ তাত নাযায়হে নাযায় আগলে নে যায়হে নেযায়
অ তাৰপা দেৰিকে গৈ ম ওলাই যে বাতি কৰি এ কি চলাই দিছিলো সেইখন অ অ পাইলি হ
এ সেয়া সেই কনে মোৰ ধুন ওলাই গল
তাকে তহঁত দুজনীক পৰীক্ষা চাবলে মোৰ মনটো আছিল আও তাৰ পা বেয়া লাগিল আউ তাপ তাৰপা গ'লো আউ
হু হু তাকেহে কি গতি মই এনেকে নিজৰ তাততে লাগি পোৱা নাই বা
নাই পোৱা তহঁতে তেনেকেহে শিকিবি নহবা কেনেকে শিকিবি আউ
উম
উম হ কবাত যোৱা প্ৰগ্ৰেম নাই কেলে ইমান দুখ মনেৰে কৈছ যে
আউনো কি কব নাই আউ প্ৰগ্ৰেম চগেম এতিয়া বাৰিষা পথালে যাব লাগিব আউ
অ
কঠিয়া হ'লেই বিশ তাৰিখে হেনো ৰোৱা দেত আছে
অ তাকে হে এতিয়া পথাৰলে ওলাব হলেই আও উম হলেও এদিন গাওঁ ফুৰি আহিমগে ওলাবি
তাকে হেই এইটো কি কয় চিনেমা খকে যাব চাবলৈ যাব পৰা হয়
অহ বেয়া কথা নহয় ভালেই
উম চিনেমা এখন দি আছে নহয় এতিয়া উম
উম
বতৰ এইটো হে এই বৰষুণ এই ৰ'দ
অ অ বাও এতিয়াও আকৌ অকণ অকণ কিন কিনাই আছে নহয়
উম।
বতৰ আহিলেও আমি তাঁত বাতি কৰি আছো যদি বৰষুণ দিয়ে টিঙে ঢাকি দিম আও
তাকে সে উপায় নাই নহলে
বৰষুণ আহিলেও আহক আজি অ বৰষুণ আহিলেও আহক চিন্তা কৰা নাই আমি টিঙেৰে ঢাকি দিম
উম।
উম।
কা
বেয়া হব জানো।
নহয় মানুহ আছে নে তাট বতি ক আত।
আছে আছে।
আপুনা নে বেলেগ।
বেলেগ অ শাহু এক বোৱায়েক আছে আৰু এজনী আছে।
অ।
লাগি আছে আও। উম। কি কৰিলা
ভাতকিহে খালে
ভাত দালি বনালো আকৌ মাছ আছিলে মাছ ভাজিলো তাপা ৰঙালাও অকনমান ভাজিলো তাপা বত তালে আকৌ বেলেগকে বনাইছো বইল মগুমাহ বইল। পোৱা কাল পোৱা কল পিটিকা।
অ।
সেইয়া দিলু।
তাকে ন এইবাৰ বতৰ যি এইটো ৰূপ ধৰিছে খি বেপাৰ দুখোন নহবই
খালি বেপাৰ এবাৰ বাদ দিলো আৰু বতৰ এয়াই হে।
তাকেহে মোৰ অকনমান বনাম বনাম বুলি ভাবিলো সৰিয়হ কেইটামান আছিলে। বতৰ ৰ'দে নিদিয়া হলদেখনু বনাবলে
আও।
জলকীয়াও নাই বাৰু জলকীয়া সেই গতিকে কিনিব লগগীয়া হ'ল দানা জলকীয়া বনাম বুলি ঘৰতে খাবলৈকে বনাম বুলি ভাবিলো সেয়ে। নাই ৰ'দে নাই।
অ তাকেতো অ ৰ'দো নাই বৰ দিগদা এতিয়া বৰষুণহে
তাকেহে অ শুনি আছো তাকে এতিয়া কি কৰিব
এ তো কিবা এটা কৰিম বুলি উলিয়াইছো আও।
অ। তাকে সেই এইটো
দুপৰীয়ালে কি বনোৱা হব?
দুপৰীয়ালে জানো কি বনোৱা হয়?
অ।
যানো কি বনোৱা হয়। কো গোটোৱাই নাই, গোটাব নাই হোৱা এতিয়া।
অহ পাচলি ছাচলিও নাইকিয়া হৈছে আও।
এ নাই পাচলি খাবলে একোৱে নাই উম। পাচলিও নাই কোৱা।
পাচলি পা বৰ দিগদাৰ হৈছে।
তাকে পাচলি ব অ পাচলি বোলো একো নাই
অ দিগদাৰ হৈছে । উম তাপা।
এইটো কি কয় হেৰি ৰাজভাই আছে নে কিনো?
ৰাজভা আছে অ।
অ। তাকে হে এতিয়া বাওঁকে
এ অ বৌ শুনা আকত বেছিকে দিলে দিগদাৰ হব নহয়।
ভয় লাগে নহয় যিমান হলেও। উম।
লৱা পৰীক্ষা আছে নি?
খে আছে অ।
আহঁ গ'ল?
গল গ'ল গল। লোৱা পক্ষালে গ'ল। অ, আকবেলা, আছে উম। এই গাইছে এই গানখন।
কালি আমাৰ পাত চিঙিছিলিলে নহয়।
হ?
কালি আমাৰ পাট ছিঙিলে।
আৰু আ অ পাট চিঙিলে, কিমান হল?
বাইশ কেজি হ'ল।
উ।
এইবাৰ অ এইবাৰ সেই আৰু দছ কেজি এটা দিলে এক কুইণ্টেল হ'ব এই মাহত। অ এইবাৰ পাত কেইটামান ওলাই আছে বাৰু বাবা আজি। খামাৰ যোৱা কথা আছিলে। তাৰপা হেই বৰষুণ দিলে যে বৰষুণ দিয়া জহত যোৱাই নাই।
অ।
উ তাকে বৰষুণ দিছে সাত যোৱা
উম দি দে চূণ। উ ৰ।
উ কিবা কৰি আছে নে কি?
অ সেইবোৰ হেৰি নহয় বৰষুণ আনিবলে ধৰিছে তাকে সেই কাপোৰ কেইটা অকমান হ আকৌ তাঁতখনন আছে। তাত খন সেইবোৰ কিবা কিবি কৰি থাকিবলগীয়া হৈছে আও উপায় নাই।
তাকে হে আৰু বতৰটো কিনো লাগিলে গাত শনি।
এদিন ভাল এদিন বেয়া।
তাকে হে এই আহিব এই যাব। ৰাতিপুৱা সেই বতৰটো বেয়া কৰিলে বেয়া কৰি আকৌ ৰ'দ দিলে এতিয়া আকৌ বৰষুণ দিছে।
তাকে। গতি, বেয়া আৰু বি হালি উম।
উম। তাকে। লোৱা পৰীক্ষা কেইটা আছে।
লোৱা পৰীক্ষা কালি পৰশিপা চলিছে হা।
অ অ অ এইবাৰ আপোনালোকৰ হেৰি নহয়, বতাহ বেমাৰ যেতিয়া।
পাত চিঙা। তানুহ হয়, না নহয় ঠিক না।
উম বতাহ সেয়াইহে বেমাৰ।
উম।
এই মাহৰ সেই মঙ্গলবাৰ মঙ্গলবাৰ ত্ৰিশ তাৰিখ মঙ্লবাৰলৈকেহে আছে দিন।
আহ দিন আহ অ
উ মঙলবাৰ পিছত আকৌ হেৰিয়ালৈ সোমাব জুলাইলৈ।
কি আহ।
জুলাই দুই তাৰিখে জুলাই দুই তাৰিখে সেই। এখন ৰিলিজ দিব নহয় আকৌ চিনেমা এখন।
উম উ চনিছলনিছ। অ তাকে হে।
সেনেকে চাবলৈ যাম বুলি ভাবি আছো কি হয়াই। কি নহয় বতৰে কি কয় পথাৰও আছে নহয়।
মাল
তাকে হেৰি এইটো কি কয় তাকে। এইবাৰ বাৰিষাও আহিছা।
আহ
এইফালে আকৌ হেই এইটো কি ক ত্ৰিশ তাৰিখলৈ আকৌ বিয়া এখনো আছে। মাহীজীয়েকৰ
অ
এই বাৰিষাখন বা মানুহে বিয়া পাতে ন।
ন
বাৰিষাখনন মানুহে বিয়া পাতিবলৈ থৈ দিছে।
অ
তাকনো। কি নহ'ব কিন্তু নহব। পথাৰ গৈ গৈ মানুহৰ ৰং সলনি হৈ যায় যে।
তাকে কঠিযাও তুলিব লাগিব।
উম আমাৰ কঠিয় তুলিব আমাক কঠীয়া তুলিব হৈছে হেনো
হৈছে নি অ ডাঙৰ হৈছে।
ডাঙৰ হৈছে বাবাই কালি কৈ আছে অ হৈছে কালি বাবাই কৈ আছে কঠিয়াত। তুলিব হৈছে আৰু
অ তাকে তো কঠীয়া ন আমাৰ সেই কল্প আমাৰো আছে। কঠিয়া তোলা উপাই নাই এ আহে পত্তা এতিয়া। চবো ময়ে কৰিব লাগিব।
তাকেহে
চবোৰ মইহে কৰিব লাগিব নকৰিলোতো নহবই। লৱা আহে আহে কলেজ খুলিবই
উম নহয় হেৰিয়ত বন্ধ দিব নহয় গৰম বন্ধ
অ গৰম বন্ধ দিলেতো ভালেই আৰু
উ গৰম বন্ধ দিলে তেতিয়া হেৰি কৰিব পাৰিব অ
তাকেইতো গৰম বন্ধ দিলে ভালেই গৰম বন্ধ নিদিলেহে দিগদাৰ হব।
বাহত তেতিয়া ধুনীয়াকে খেতিটো কৰিব পাৰিব আৰু
পাৰিব অ
উম
না পিতা নহ পিটা
সূতা তিতিছে নেকি?
তিতা নাই হেৰি টিং দি দিলো তাপাক সিহঁতে ছাতি এটা লৈ পেলাই হেৰি কৰি আছে।
অহ বৰষুণ যাক বৰষুণজাক যক বৰষুণজাক গ'লে মই যাম বাৰু এপাক
অ আহিবি বাৰ বৰষুণৰ পৰা বৰ দিগ দাৰ পতক পটক বৰষুণ দি থাকিব। দিগদাৰ হব আৰু পুটুক পুটুক আহি থাকিব বতৰডাল কাম নাই আৰু কেইকে উম বাৰিষা বতৰ ভৰসা নাই
উম